হেল্ল'?
হেল্ল'?
অ', ভালে আছে?
আছোঁ-আছোঁ, তুমি কি কৰিছা?
মই আমি ভাত চাত খাই শুবলৈ ধৰিছোঁ ৰব, তাকে আপোনাৰ ফোনটো আহিলে। নাই শুবলে মানে এনেই আৰু বিচনাত পৰিছোহি আৰু।
বিচনাত পৰিলাই, ছোৱালী-ছোৱালী কি কৰিছে? ভাত খালো
কি বনালে? ছোৱালী তাই-তাই চিনেমা চাই আছে। গৰম বন্ধ যে। এইকেইদিন পঢ়া শুনা নাই। এই নাই বেমাৰত পৰিলোঁ যে জ্বৰ, তাৰপিছত যি গৰম। আক টকা পইচাৰো কথা আছে ন। এই লাষ্টলৈহে যোৱা হ'ব আৰু।
ফুৰিবলৈ যাবলৈ ফুৰিবলৈ যাবলৈ ভাল লাগে বাৰু, ফুৰিবলৈ গলে ভাল লাগে মনটো ন?
মনতটো ভাল লাগে গৰম বন্ধ বুলি।
গৰম বন্ধ থাকে তাৰে জেগা চাব পাৰি। আৰু ফূৰিও ভাল লাগে মনতটো।
ফুৰিও ভাল লাগে। বস্তু আৰু ঘৰতনো কিমান সোমাই থাকিব ন? মানে ধৰক বন্ধ হলেহে যাব পাৰি।
তাকে ঘৰত সোমাই থাকিবলৈও মন নাযায়, অকণ ফুৰিবলৈ গ'লে মনটোও ভাল লাগে। আৰু জেগা জেগুলি বোলে চোৱা হয়, মানুহৰ লগ পোৱা হয়। মন বিলাক মানে কিবা এটা ভাল লাগি যায়। ঘৰত থাকি-থাকি আমনি লাগি যায়।
আমনি লাগে। আৰু কি জানে মানুহৰ ঘৰত যোৱাতকে যে এনেই ফুৰিব যোৱাই ভাল।
সেইটো মানুহৰ ঘৰত যোৱাতকৈ ফুৰিবলৈ যোৱাই ভাল আজিকালি মানুহৰ ঘৰত গৈ লাভ নাই। আৰু মানুহৰ ঘৰত গলে মানে কি হয়? বেয়া পায় অ'। কাৰণ কিয় আজিকালি মানুহ চব ব্যস্ত হৈ থাকে ন?
ব্যস্ত আজিকালি
ব্যস্ত আৰু গাঁও টাউন বুলি নহয় আৰু মানে কি, আজিকালি গাঁৱত তো মানুহ বিলাক চাবচোন ঘৰে-ঘৰে নহয় নে? চবেই কামত ওলাই যায় কিবা নহয় কিবা প্ৰকাৰে কিবা এটা কৰেই।
কামতে ব্যস্ত হয়। তাকে, কাম বা মানে কামৰ বাহিৰে তোমাৰ একো চিনি নাপায়। ফুৰিবলৈ মানে হাত তাত টকা থাকিলে এতিয়া ফুৰিবলৈ যাবলৈ মন যায়। ফুা চাবলৈ মন যায় আৰু ফুৰাটো এটা মানে ভালে লাগে। ন কিয়নো
ভাল লাগে আৰু কি জানে ফুৰিলে যিমান মানুহ ফুৰে, সিমানেই মানে মানুহ বিলাকৰ ভাৱ ধাৰণাবোৰো ডাঙৰ হয়।
সেইটোৱেটো, ফুৰাটোৱে মানুহৰ চিন্ত ধাৰণা নানা ধৰণৰ তেতিয়া কথা তোমাৰ মনৰ পৰা আঁতৰি যায় যে এনেকুৱা লাগে যে মই এতিয়া ধৰাচোন ফুৰিবলৈ গৈছোঁ সাগৰৰ মাজত ধৰা কিছুমান এই দেখি সাগৰৰ এইবিলাক দেখি-দেখি তোমাৰ কিবা এটা ভাল লাগে। অ', এইবিলাক মানে কাৰোলে মনতে নপৰে, এতিয়া মই মোবাইলত ইউটিউবত যে সাগৰৰ প্ৰগ্ৰামবিলাককে চাই থাকোঁ। মানুহবোৰ যে বহি থাকে তাত, তেতিয়া ইমান ভাল লাগে মই কৈছো আমিও ফুৰিবলৈ যোৱা দিন তেনেকে সাগৰত আমিও বহি পেলাই চাই থাকিব পাৰিলো কিবা এটা মনত ভাৱ এটা আহি থাকে সাগৰৰ, মানে মই মানে বেছি সেই সেইটোৱে বেছি চাওঁ, অন্য মই ইমান নাচাওঁ নহয় ইউটিউবতো, পুৰা তাৰ মানে সেই মানুহ বিলাকৰ সাগৰত গা ধোৱা, সাগৰত এনেকে ঢৌৱে তি লৈ যোৱা আমাৰ দাদা ক'ব, মানুহজনে ক'ব, এই তুমি এইবিলাক কি চাই থাকা। কৈছো নহয়, মই এই চাই থাকিবলৈ বৰ ভাল পাওঁ। সচাই মানে- মানে ইমানেই ভাল লাগে চাই নহয়, এতিয়া কি ক'বা আৰু।
সাগৰ চাবলে খুব ইচ্ছা।
ইচ্ছা আছে, কিন্তু ইচ্ছা থাকিলেও তো বাৰ তোৰ পইচা কথা ন, পইচাহে লাগে মানুহৰ মেইন।
এইটোয়ে এতিয়া পইচা মেইন।
আৰু ফুৰিবলে
পইচা মে অ', এইটোৱেই আৰু কি এনেই প্লেনিং আছিলে বাৰু। শ্বিলং ফালে যোৱা দুদিনৰ কাৰণে, কিন্তু এই বেমাৰ পৰি গৈছে আকৌ ইও টাইম নাপায়। এই পোন্ধৰ তাৰিখৰ পিছত, এটা দুটা দিনৰ কাৰণে আৰু শনিবাৰ দেওবাৰ এটাত
যাবা ফুৰিবলৈ যোৱা যাবা, কিন্তু ভালে থাকিবা মানে আজিকালি জানাই নহয় কেনে নেকুৱা পৰিস্থিতিবিলাক হৈছে গম পাইছাই।
অ', সঁচা দেই, বৰ ভয় লাগে দেই, বা মানুহ মানে ৰিস্কি অ', পুৰা মানে ভৰসা কৰি কৰিব নোৱাৰি নহয় নে, কাৰ কেতিয়া কি হয়।
সেইবিলাকেইটো সেইটোৱেটো, ফুৰিবলেতো মন যায়, গৰমটো দেখিলে মানে ফুৰাটো মন তো এই ইচ্ছা নোযোৱা হৈ যায়, মই এতিয়া আমুকলৈ যাব লাগিছে, তামুকলৈ যাব লে মন যায়, কিন্তু এতিয়া গৰম দেখিলে মানে তোমাৰ ইচ্ছা
অ', কি টোয়ে, মেইন কাৰণ মানে গৰম, গৰমটো চায়ে মানে ওলাব মন নাযায়।
ওলাবলে আৰু কাপোৰ কানি পিন্ধাই কৰি যোৱা মানে তুমি আৰু মানুহৰ ঘৰত থাকিবলৈ গ'লে মানে গৰম দিনত অশান্তি লাগে।
অশান্তি নিজৰ ঘৰত ফ্ৰীলি থাকিব পাৰি, ঠাণ্ডা দিনত পাৰি ঠিকে কৈছে।
ঘৰত তুমি এতিয়া যেনেকে ধৰা গৰমত থাকিলো এ ফুৰিবলৈ যোৱাৰ লগে- লগে তোমাৰ আৰু কাপোৰ কানি ধৰাছোন মানুহ আগত এতিয়াতে তুমি এইটো জধে- মধে কাপোৰ কানি পিন্ধি থাকিব নোৱাৰিবা ন। এতিয়াটো ভাল কাপোৰে পিন্ধিব লাগিব আৰু ঘৰত যিটো থাকিবা, মানুহৰ আগত তাত থাকিব নোৱাৰা। সেই গতিকে মানে আৰু কাপোৰ কানিৰ কাৰণে মানে ওলাই যাবলেই মন নাযায়, ফুুৰাৰ ইচ্ছাটো পুৰা থাকে, কিন্তু এতিয়া তোমাৰ
অ'।
হেৰিটোৰ কাৰনেই মন নোযোৱা হৈ গ'ল, গৰ
যে আৰু মানে কেনেকুৱা লাগে নহয়, আগতে এতিয়া ন গৰম বন্ধ আগৰ হেৰি এনেকুৱা যোৱা মানে কেনেকুৱা এটা উৎসাহ এটা ভাবে বাঢ়িছিলে। কিন্তু আজিকালি নাই পোৱালী বিলাকৰ টাইম দিব নোৱাৰে কোনো কাৰণ নাই আৰু এতিয়া গৰম বন্ধ হলেও চব ব্যস্ত নহয় পোৱালী বিলাক?
চব ব্যস্তয়ে আৰু আজিকালি মোবাইলতে চব হৈ থাকে। হয়নে? মোবাইলতে বস্ত হৈ থাকে ফুৰিবলৈকো যাবলৈ মন নকৰে। এ ন নাযাওঁ দিয়া, এনেকে কব। এ তোমালোকেই যোৱা ফুৰিবলৈ।
শুব মন নকৰে তেনেকুৱা।
তেনেকুৱাইে আৰু কি হয় মানে পৰিস্থিতি চাই আজিকালি মানুহবোৰ তেনেকুৱাই হৈছে ন? এতিয়াতো তুমি-তুমি ক'লে হ'ব বা মই ক'লে কি হ'ব। আজিৰ যুগটোৱে হৈছে তেনেকুৱা, আকৌ কোনো কাকো চিনি নোপোৱা হৈছে। এতিয়া ফুৰিবলৈ গ'লে বাই ভনী ধৰা, উম তাই-ভাই এইবিলাক আজিকালি টিকিহে লগ।
আজিকালি উম, মানে বিয়া বাৰুতহে লগ পোৱা যায় চববোৰ। নহয়নে? বিয়া বাৰু তাক, উম।
তুমি এতিয়া ফুৰা বুলি ক'লে বোলে আমুকো ঘৰলৈ যাব বলাচোন ফুৰিবলৈ যাওঁ ফুৰিবলৈ লৈকে এহ নাযাও যোৱা, তোমালোকে যোৱা। কয়। আগৰ লৰা-ছোৱালী বোৰে ফুৰা বুলি ক'লে ইমান ভাল মান বা মামাহঁতৰ ঘৰলৈ যাও, মাহীহঁতৰ ঘৰলৈ ঘৰলৈ যাও, তেতিয়া ক'ব এ নাই-নাই তুমিয়ে যোৱা, আমি নাযাও দিয়া।
নাযাও।
সেইটোৱে আজিকালি চিষ্টেম বিলাক।
আৰু নহয় এনেকুৱা লাগে নহয়, ডিষ্টাৰ্ব দিছো নেকি? বা তেনেকুৱা এটা ভাব নিজৰো আহে আজিকালি।
আহে হে আহে। ফুৰা বোলা বুলি কয়লে আজিকালি মানে ফুৰা বোলা বস্তুটো মানে মানুহৰ নাইকিয়াই হৈ গৈছে, আৰু তাতে মানে কি মিতিৰ কুটুম টো বাদেই মিতিৰ কুটুমৰ ওচৰলেটো আজিকালি মানুহ নাযায়। আৰু গ'লে মানে তোমাৰ এনে শ্বিলং গুৱাহাটী এনেকুৱা মানে জেগাতহে আৰু ফুৰিবলে যায় আৰু মানুহে।
কিন্তু যে গুৱাহাটীখন যে মোৰ একদম পচন্দ নহয় জানে নে? ইমান দূৰ ধোলা, গৰমতটো গৰমে ইমান ধূলি তাতে।
আমাৰ ইয়াতো মানে তেনেকুৱা পৰিৱেশ এটা হৈ গ'ল ন? ইয়াৰ পৰিৱেশতো মানে আজিকালি ৰাস্তা পদূলিবোৰ কেনেকুৱা হৈছে।
ৰাস্তা অ', বেয়া হৈছে আৰু বেলেগ-বেলেগ জেগাৰ পৰা মানুহ বিলাক আহি পেলাই বহুত বেয়া হৈছে জেগাবোৰ। এতিয়া ম ফেচবুক বা এইবিলাক যে খুলিবই নোৱাৰি এনিটাইম নিউজ বিলাক চাই-চাই, পগলা-পগলা লাগি যায়।
আৰু তেনেকুৱা তেনেকা ক্ষেত্ৰত তোমাৰ যে কলৈকো যাবলৈও মন নাযায়, এ নাযাওঁ দিয়া
নাযায়, অ'। কিন্তু আমাৰ ইয়াত টো নোহোৱা নহয় ঘটনা ঘটে কিন্তু মানে কি হয়, ভাইৰেল নহয় ন বস্তুবলাক। আমি মুখে-মুখে হে শুনা পাওঁ।
সেইটোৱে, মানে কি ফুৰি ফুৰিবলৈ-ফুৰিবলৈ যোৱা মানে তোমাৰ অকলে মানে আজিকালি অকলে যোৱটো নহয়, লগত সকলো পৰিয়াল যাব লাগিব। পৰিয়াল গলেহে তোমাৰ ফুৰিবলৈ যোৱা টো হয়, পৰিয়াল নগলে মানে ফুৰিবলৈ যোৱা টো নহয়েই। আৰু বোলে মই জেগা চাবলে যাওঁ অকলে যাওঁ সেইটো নহব, আৰু এজন মানে পুৰুষ লাগিবই। যিমানেই তুমি সাহস কি নোহোৱা যিমানেই তুমি এৰি নোহোৱা কিন্তু পুৰুষ এজন নহলে তোমাৰ মানে কিবা মনটো মই ভয় লাগে নেকি, ভয় লাগে নেকি? যদি লগত এজন পুৰুষ থাকে তেতিয়া ভয় নালাগে, ভয় ভাৱটো ন আঁতৰি যায় মনৰ পৰা।
উম-উম-উম, হয়-হয়-হয়-হয়-হয়
তাতো আজিকালি বহুত ক্ৰিটিকেল আগৰ চিষ্টেম নহয় আৰ আগতে তুমি ফুৰিবলে গৈছিলা
একেলগে যাওঁ একো নাই তোৰ নাই মইয়ে দি দিম, আজিকালি মানৱতাটো মানুহৰ কমিলে।
কমিলে-কমিলে, বহুত কমিছে মানৱত বস্তুটো।
আৰু চব মানে নিজৰ ফাইদা।
নিজৰ সেইটোৱেটো হৈছে। মানুহৰ মানে কি হৈছে মানুহবোৰ আজিকালি মানে বেলেগ ধৰণে লব লৈছে ন? ফুৰিবলৈ যোৱা মানে আজিকালি ক'ৰবাত তুমি ফুৰিবলৈ গলা, ঘৰ-ঘৰ দুৱাৰটো এৰি থৈ যাব নোৱাৰা। আৰু জেগা চাম বুলি যাবলৈ ওলাবা, বোলে আজি আমুকে হ'ল। আজি বোলে তামুকে হল। সেইবিলাক পৰিস্থিতিৰ কাৰণে মানুহবোৰ মানে বা ত ফুৰা কৰা বন্ধই কৰি দিছে। ঘৰতে আজিকালি মানে ব্যস্ত হৈ থাকে। কাম বন কৰি লৈ এইবিলাকতে ব্যস্ত হৈ থাকে আৰু।
সেইটোৱে-সেইটোৱে, উপায় নাই, কি কৰিব? এ আৰু এই যে লকডাউনত যে মানুহ বিলাক সোমাই-সোমাই চবেই জানো হেৰি নহয়, ক্ৰিয়েটিভিটি কিবা খোৱা বোৱা বনোৱা, কিবা
এলহুৱা হৈ গ'ল ন? লকডাউনৰ পৰা।
অ'।
লকডাউনৰ পৰা মানুহবোৰ মানে এলহুৱা হ'ল, ফুৰিবলৈ কৰিবলে মন নকৰা হ'ল। কাৰো যাবলৈ মন নকৰা হল, লকডাউন-লকডাউনৰ সময়ত যেতিয়া দুবছৰ বহি যোৱা হয়। তেতিয়া সেই দুবছৰতে মানুহ বোৰ কেনেকুৱা হৈ গ'ল হয়নে? তেতিয়া মানে টো আহি গ'ল আৰু মানুহৰ মনলৈ।
এলেহুৱা-এলেহুৱা।
এতিয়া ত কলৈকো যাবলে মন নাযায় এ নাযাওঁ দিয়া। সেইটো পৰিস্থিতি লৈয়ে মানে মানুহবোৰ থাকে আজিকালি।
হাৰিয়ে যায়। আজিকালি ত আপুনি টমটম খন নহলেতো নোৱাৰি যাবলে।
টমটম অ', টমটম খন নহলে তুমি ক'লৈকো যাবই নোৱাৰা। টমটম খন থাকিলেহে এইখিনি পা সেইখিলে তম ফুৰিবলৈ যদি ওলাই যায় এইখিনি পাইখিনিলৈ খোজকাঢ়ি যাবলৈ মন নাযায়। টমটমখন হ'লেহে । আচলতে মানুহে খোজ কাঢ়িব লাগে কিন্তু আমাক খোজ কঢ়া টো নোহোৱা হৈ গল। কবাতে যদি তুমি কোন কোনোবা জেগা অকনলৈ ফুৰিবলৈ যোৱা? তাত যদি টমটম বা গাড়ীতে ব নহয়? তেতিয়া জানিবা আৰু এ নাযাওঁ দিয়া।
অ', হয়। এ ইমান ভিতৰৰ নাযাও দেই টমটম নাযায়। নাযাও থ। এনেকুৱাহে, কষ্ট হব।
আগতে কিন্তু আমি এতিয়া মিটিং চিটিঙলৈ গ'লে, তোমাৰ এতিয়া গতীয়া চে গতিয়াই বহুত দৰ আমি খোজকাঢ়ি-খোজকাঢ়িয়ে গৈ থাকোঁ।
অ'।
তেতিয়াতো-তেতিয়াতো আমাৰ টেম্পু চেম্পু নাছিলেই, তেতিয়াতো আৰু খোজ খোজকাঢ়ি-খোজকাঢ়ি আমি মিটিং কৰোঁ, আমুকলৈ যাওঁ, তামুকলৈ যাওঁ। কিন্তু অফিচলে সে মাত্ত গাড়ীতহে গৈছিলোঁ। কিন্তু বাকী য বিলাকত গাঁৱৰ জেগা বিলাকত কিন্তু আমিতো খোজকাঢ়িয়েই গলোঁ তেতিয়াতো। কিন্তু এতিয়া ফুৰিবলৈ খোজ কঢ়া বুলি ক'লে আৰু তোমাৰ ফুৰি ক'বলৈ ওলাই বুলি কলেই গাড়ী গুৰা নহলে মানে যাবলৈ মন নাযায়েই।
আৰু এইটোৱে। আগতে বোলে গাড়ী নাই তথাপিতো মানুহ মানুহৰ ঘৰলে যায়। আজিকালি ইমান ফেচিলিটি হৈও নাহে।
নাহে-নাহে।
চব এখন ঘৰত মানুহ পাঁচটা, দচখন গাড়ী। প্ৰত্যেকৰ দুখন-দুখন
দুখন-দুখন থাকিবই আৰু। সেইটোৱে পৰিস্থিতিয়ে মানুহক তেনেকুৱা কৰাইছে ন?
সেইটোৱে-সেইটোৱে।
ঠিক আছে দিয়া তেতিয়াহ'লে ন? উম, ঠিক আছে।